শুনিছানে?
তুমি শুনছা নাই, শুনিছো - শুনিছো কি কৰি আছা?
এই এনেই আছো বহি আছো তুমি?
মইয়ো একে চাহ তাহ খাই পেলাই উঠি এইয়া বহিছো। তোমাৰ আজি আকৌ তোমাৰ হেৰি আলহী দুজনো আহিলে চাহ খোৱা সময়তে
ন।
কথা পাতিবলে ধৰি লোৱা আৰু বহুত দেৰি গুচি গ'ল কথা পাতি থাকোতে। অহ, হেৰি হ'ল বোলে আজি আমাৰ এই ওচৰৰ স্কুল এখনতে বোলে হেৰি হ'ল ফুড পয়জনিং হৈছিলে।
অঁ তাৰপিছত
সেই কথাটোকে এনে সেইবোৰকে পাতি আছিলো তোমাৰ।
তাকে ঠিকে আছ
অ।
মই তোমাৰ এনেই বহি আছো, ভাতটো খাই আহিলোগে এতিয়া।
অ।
ভাত আজি বনাবলৈ মন নগ'লে বাহিৰতে খাই আহিলো এই গৰম তোমাৰ বাচন কোপাও ধুবলৈ আছে তাৰপিছত খাবলৈও একো আছিলে ৰুমত।
অ ওলাই গ'লো খাছী মাংস আনোগৈ বুলি
আহ
তাৰ খাচী মাংস নাপালোঁ তাৰপিছত খাচী মাংসই ভাতটো খাই থৈ গুচি আহিলোঁ হোটেলতে
অ তাত খাচী কেনেকে লয় দাম
আঠশ টকা
বা বহুত দাম দেখোন।
তাকে দাম তোমাৰ হাঁহোহে আঠশই
অ অ আমাৰ এতিয়া চাগে আমাৰ ঘৰত ইমান এটা বৰকে মাংস মাংস নাখাওৱে মানে দেউতাই নাখায় তাৰপিছত মই মাংসৰ কথা গমেই নাপাওঁ দা দমবোৰ কেনেকে লয় কি লয়।
তাকে তুমিয়ে মাহে খোৱা চাগৈ?
নাই ভন্টিয়ে মই মায়ে খাওঁ। দেউতাই মানে আগতে তোমাৰ ভণ্টি আছে অ তোমাৰ দেউতাৰ মানে আগতে তোমাৰ নামঘৰত এনেকে ৰাইজৰ লগত লাগি ভাগি আছিলে যেতিয়া স্বাস্থ্যৰ পাতি ভাল আছিলে।
গম পাইছোঁ।
তেনেকুৱাত মানে মাছ কি মানে মাংসৰ পৰা একেবাৰে দূৰত থাকে আৰু ব্ৰইলাৰ- চ্ৰইলাৰটো আজিলৈকে মুখত দি পোৱাই নাই তাৰপিছতে হাঁহটো খাইছিলে কিন্তু কি এতিয়া হাই প্ৰেছাৰ হোৱাৰ পৰা হাঁহো নোৱাৰে।
তাকে।
হা মই খোৱা নেদেখিলো আৰু দেই কিন্তু কচ ক'চ আগতে কোৱাহে শুনো দেউতাই হাঁহ তো খাইছিলে বুলি।
অ খাছি খাই নাই।
খাচী নাজানো নহয়।
মানে ঘৰত ঘৰত তোমালোকে
আহ ঘৰত কেতিয়াবা খাও আমি খালে মানে কি হয় পিছফালে বনাই খাব লাগে এই দেতাৰ লগত যোনতটো শ'ত আমি বনাও মানে সৰ্বসাধাৰণ ভাত সেই চৰুটোত মানে লেটি পেটি কৰি নাখাওঁ আৰু
অঁ বেলেগকে
কে খাও অলপ নীতি নিয়মৰ মাজে চলি থাকিব লগা হয়।
তাকে নাই হয় তেনেকুৱা আৰু তেনেকুৱা থাকিলে ভালহে
অ ভাল হে বাওঁ
যিকোনো এটা বস্তু চলিবলৈ হ'লে নীতি নিয়মটো মেইন।
নীতি নিয়মটো লাগিবই আৰু।
সেইটোৱে আৰু নীতি নিয়ম থাকিলেহে চব বস্তু শৃংখলা হৈ থাকে।
হয় হয় অ শুনা আকৌ দেউতাই ইমান বাচি মেলি খালে হয় নহয় তথাপিও বেমাৰে দেউতাকহে পালে
সেইটোয়ে এতিয়া কিছুমান মানুহ দেখিছে ছা নাই মানে একো নোখোৱা মানুহ সোনকালে মৰি থাকে আৰু কিছুমানে ঢেৰ কিবা কিবি খাই সেইবোৰ দেখিছানাই কেনেকুৱা কিমান দিন জীয়াই থাকে।
হয় হয় অ এই আমাৰ দেউতাহঁতৰ মানে কি প্ৰেচাৰ আৰু চুগাৰটো তোমাৰ বংশগত। আমাৰ বৰ্তাদুজন আছিলে। দুইজন বৰ্তাই এতিয়া প্ৰেচাৰ ষ্টক ঢুকালে বাৰু বৰ্তাহ দুইজনে ঢুকালে উম এজন বৰ্তাটো আৰ্মিত আৰ্মিত তেতিয়া ইমান মানে তমাৰ ফিজিক এক্সেচাইজ হৈয়ে থাকে হয় নহয় আমি তথাপিও তেখেতক এটা সময়লে মানে পেছাই পেলাই দিলে তেনেকুৱা এইবোৰ বংশ
এইবিলাক হ'বই তুমি এটা কথা গম পোৱা নোপোৱা?
কোৱা
আমাৰ গাতো চুগাৰ আছে আমাৰ গাতো প্ৰেছাৰ আছে আৰু
ন নৰ্মেল কে।
নাথাকিলে মানুহ জীয়াই থাকিব নাই
হয় হয় হয়
যদি তোমাৰ গাত যদি চুগাৰ নাথাকে, যদি তোমাৰ গাত চুগাৰ নাথাকে তুমি তেতিয়া চুগাৰ নাইকিয়া হয় মানে চুগাৰ নীল হৈ মৰি যাবা আৰু যদি তোমাৰ গাত যদি পেচা ন তেতিয়া হ'লে তোমাৰ হে তোমাৰ গাত তেজে চলাচল নকৰিব।
ল' প্ৰেছাৰ
ল' প্ৰেছাৰ হাই প্ৰেছাৰ বুলি নহয় মানে এ এ আমাৰ তেজটো মানে কিমান জোৰত চলাচল কৰিছে যদি বেছি জোৰত চলাচল কৰিছে তেতিয়া তেতিয়াহ'লে তোমাৰ সেইটো হাই প্ৰেছাৰ আৰু যদি মানে তেজৰ বোলে হেৰি কমি গৈছে তেজৰ পৰিমাণ কমি গৈছে তেজটো বোলে লাহে লাহে চলাচল কৰিছে তেতিয়াহ'লে তোমাৰ হেৰি মানে।
অ অ সেইটো।
ল' প্ৰেছা
তোমালোকৰ এনে পৰিয়ালত আছ নি তেনেকুৱা
কা হাই পেছা নে
অ হাই পেচা, ল' পেচাৰ।
হাই পেছাৰ কি বুলি ক'ম এতিয়া মোৰ মাও আছে দেউতাও আছে ককাও আছে আইতাও আছে আনকি ময়ও আছে জুখিলে ময়ও ওলায়
অ এই তেতিয়াহলে এই খোৱা বোৱাটো অকমান হেৰিকে চলাব লাগে আৰু। আৰু মানে কি হয় আমি এ আমাৰ প্ৰেচাৰতটো অলপ বাঢ়ি থাকিবই ডেকা কালত তোমাৰ ইফাল সিফাল কৰি থকা হয় একেঠিয়া থকা নহয়
উম হম গম পাইছো
মানে তোমাৰ প্ৰেছাৰটো বাঢ়িয়ে থাকে ন গৰম পৰিৱেশত থাকো আকৌ খোৱা বোৱাৰ ওপৰতো কথা আছেই।
গমপাইছো। মই নিজে পেচা নিজে জোখো ঘৰত গলে।
অ মেচিন আছে নেকি
অ দেউতাৰ ওচৰত আছে চুগাৰ জোখা পেচাৰ জোখা তেনেকে আছে মেচিনা
অ আমাৰো সেই আমাৰ ঘৰত যেনিবা চুগাৰ জোখাহে আছে প্ৰেছাৰ জোখাটো নাই। প্ৰেছাৰ জোখাৰ এটা আনিম আনিমকে ভাবি আছো এ কিমান মান পৰে জানো পাই ভাল এটা আনিলে
মই নাজানো আমাৰ দেউতাই মেডিকেলত কৰে যে তাতে পায় লৈ আহে কেতিয়াবা।
অঁ কত ধলপুৰ মেডিকেল নে কি
নহয় তোমাৰ মাওবৈছা মেডিকেল
অ নাওবৈছা
উম।
এ মানে দেউতা কি কোৱাৰ্টাৰত থাকে নে ঘৰত
এ ঘৰ পাই
কষ্ট হয় দেই অলপ
কষ্ট হয় তোমাৰ এই মানে চাকৰিটো এতিয়া বৰ্তমান আজি আঢ়ৈ বছৰ তিনি বছৰমান হৈছে তেতিয়াপা অকণমান খেলি মেলি হৈ আছে।
কিহৰ খেলি মেলি।
মানে তোমাৰ দেউতাহঁতেতো ইণ্টাৰভিউ দিয়ে পোৱা
আহ
কিন্তু মানে এ কিছুমানে তেনেকে তাৰ মাজতে পইচা দি লোৱা আছিলে
আহ
তাৰ যিজনে পইচা দি লৈছিলে সেই মানুটোক এৰেষ্ট কৰিলে
অঁ
তাৰপিছত সেইটো কাৰণে সেইটো বেষ্টত যিমানখিনিয়ে পাইছিলে মানে আমাৰ দেউতাহঁতৰ বেষ্টত তোমাৰ এশ সত্তৰটা নে এশ আশীটাই পাইছিলে।
অহ।
মানে আমাৰ সেইটোত আমাৰ জিলাত আও
অঁ আত্ছা
তাৰ সেই গোটেইকেইটাকে ছাছপেন কৰি পেলাই তাৰপিছত ভেৰিফিকেশ্যন কৰি আছে
অহ অহ তেনেকুৱা মানে। অ' বাকী এনেই চেলাৰী তেলাৰী চেলাৰী পাই থাকে নে নাই এইবোৰ
চেলাই নাই চেলাই নাই চেলাই ৰাখি দিছে কিন্তু যদি দেউতাহঁতৰ মানে গোটেইখিনি লিগেল ওলাই মানে হোৱাটো হ'ব চাগে দেউতাহঁতৰ আৰু খুব বেছি তিনি চাৰি মাহৰ ভিতৰতে হ'ব। আইজিও মানে ক'ত হ'ব তোমাৰ বি পি ইাত মানে কোনখন মেডিকেলত কাৰ কাৰ প'ষ্টিং হ'ব সেইখিনিও আহিলে বাৰু আমাৰ ডেটা বি পি এত পৰিছে। আৰু তেতিয়া মানে নোপোৱা চেলাৰিখিনি মানে দৰমহাখিনি পাব।
অ একেলগতে পাই যায় গম পাইছো মই তেনেকুৱা কেচ দেখিছো মানে আৰু তোমালোকৰ দেউতা এতিয়া ভালেই হ'ল ঘৰৰ ওচৰলৈহে আহিব চাপি
অ বি পিয়ালে
অ তুমিও স কাৰণে মেডিকেল লাইনতে আকৌ তোমাৰ হেৰি
এহে মই সেইব অহা নাই মই মুঠতে কিবা এটা পঢ়ি পেলাই
মানে ডিগ্ৰীটো কমপ্লিট কৰিব লাগে মানে শেষ কৰিব লাগে আৰু মই সেই বুলিহে আহিছো বেলেগকে অহা নাই। মই এইবিলাক চাকৰি কৰিবলে মনে নাই। মোৰ একেবাৰে মন নাই মই এতিয়াও দেউতাক কৈ থাকোঁ মই চাকৰি নকৰোওঁ।
কি কৰিবলে মন
মোৰ বেপাৰ কৰিবলৈ মন বহুত
অ। এ মন থকাটোকে কৰিব লাগে আৰু তোমাৰ যদি ভাল মানে কি মূলধনটা গোট খাই থাকে তেতিয়াহ'লে কৰিব পৰা
এই মূলধন নহ'লে লোকপালৈ বেপাৰ কৰিলে কেতিয়াও নচলে মূলধন লাগিবই গম পাইছা‌, আমাৰ ফাৰ্মাচী এখনো আছিলে সেইখনো বন্ধ হৈ গ'ল ত দেখিছা চাগে তোমালোকে এই নাইন বোৱতে আছিলে শুনিছা নাই, শুনিচা। শুনিছা নাই নে কি কৰি আছা এতিয়া